অ বেনেওগ এ ছিক্কিমৰ কথা কৈ আছিলি কচোন কি কৈছিলি ফোনটো কাটি গে'ল।
ছিক্কিমৰ মানে মই কৈছো যে মানে বহুত ধুনীয়া আৰু ৰাজ্য আহান আৰু জাগা বিলাকো বহুত চাব লাগা ধুনীয়া বা যিটো এ আমি এম জি মাৰ্কৰ ওচৰত আছিলো হোটেলবিলাকো বহুত চাফা আৰু। মানেটো লেতেৰা দেখাই নাপাপ, এ মান এটা পাত ত পৰি নাথকে গছৰ ইমান মানে চাফা, পেকেট প্লাষ্টিকৰ পেকেট চেকট তবাত হু চু এই বিলাকটো বেলেগে ত আনকি এটা গছৰ পাত ত কৰে নেকি ইমান ধুনীয়া মানে জাগা আৰু মানে তই যাই কিনে ভাল লাগে আ'ম সদ- তাই গধূলি গধূলি উলাই গৈছিলো সেই এম জি মাৰ্গক লৈকে তাৰ পিছত তাতে মানে ধুনীয়াকে ফুৰো বা মাৰ্কেট টো চাওঁ তাতে ম'ম' চম' খাওঁ বা আট সে আমি ধুনীয়াকে ভাত চাত খাই কিনে গুচি আহো।
অ।
বহুত ভাল লাগে বহুত ভাল লাগে মানে জেগাটো মোৰ মানে আৰু এবাৰ যাবা মন আছ- তে আৰু মানে ছিক্কিমত ছিকিমত আমি মানে নৰ্থ আৰু ইষ্ট চাইডো গেছিলো না।
অ।
আম এইবাৰ এইবাৰ মানে আমি বেলেগ চাইড যাব লাগিব এইটো কি কয়। অ নৰ্থ নৰ্থ ছিকিম দিগি চিকিম গৈছিল ন এইবাৰ চাথ- ছিক্কিম জাব লাগব।
চাওঁধাৰ দ্যা ৱেজ দ্যাছিল
অ চাউথ আৰু ৱেষ্ট, ৱেষ্টত সিমান চাব লগা নাই। ই ইয়া চাউথৰ চাইডে যাম চাউথৰ ফালে চাব লগা ভাল আছে। অ হৰেন দা।
অ ঠিকে আছে। যাবি অলপ ঘূৰি আহিবি।
উম ঘূৰি যাবা লাগিব নহ'লে ওলাবি এইবাৰ।
অ এইবাৰ মই পাৰলি যাম দে। এনে ততৰ ট্ৰিপ কিমান মান খৰচা গেছিল?
আমাৰ ট্টিপত একদমত দহ হাজাৰ মান কৰে গৈছে।
দচ ন।
উম।
অ হ'ব দে ওলাম আৰু।
এইবাৰ অলপ কম যাব দিয়ে কাৰণ নৰ্থ চাইডে গলে মানে অলপ পইচাটো বেছি লয় মানে।
অ সেনেকুৱা নেকি? অ হ'ব দে যিমান লয় আৰু। কথা নাই দে যাম। উ হেৰি কি বুলি কয় বেনু।
আহ মানে নৰ্থ চাইডত অলপ বেছি হয় বস্তুবিলাক।
অ এই শুনচোন এইবিলাক বাদ দি ছিক্কিম।
উহ।
এ তক মানে এটা কথা সুধিম বুলি ভাবি আছিলো এ।
কি?
এই ভাৰতীয় প্ৰবাসী সমাজৰ বিষয়ে সুধিম বুলি ভাবি আছিলো?
উম উহ।
যতে জানাই মানে ত ভাৰতীয় প্ৰবাহী সমাজ মানে তোৰ ভাৰতীয় মূলৰ লোক আৰু ন। যিসকলে মানে ভাৰতত বাহিৰত বাস কৰে বা স্থায়ী ভাৱে বসবাস কৰি আছে আৰু
অ',
এ মানে ভাৰতীয় প্ৰবাসী সমাজ বিশ্বৰ আটাইত কৈ ডাঙৰ প্ৰবাসী সম্প্ৰদায়সমূহৰ এটা অন্যতম বস্তু কিন্তু তেওঁলোকে মানে অৰ্থনীতি বিজ্ঞান শিক্ষা ব্যৱসায় এইবোৰ এতোবোৰত মানে বহুত দূৰত্ব আগবঢ়ায় দেচোন - দেচোন।
উম,
ভাৰতীয় প্ৰবাহীসকলে কেৱল নিজৰ জীৱন গঢ়ি তোলাই নহয় ন' ভাৰতৰ প্ৰতিচ্ছবি বিশ্বৰ উজ্জ্বল কৰিছে তেওঁলোকে ভাৰত আৰু বিশ্বৰ মাজত এটা শক্তিশালী সাংস্কৃতিক অৰ্থনৈতিক মানে বহুত কাম কৰি গৈছে আৰু সিহঁতে এনে গনাবা নোৱাৰি আৰু সেই কাম বোৰ।
উম -উম।
এনেতো কচোন ইণ্ডিয়ান ডায়েছ পুৰা মানে কি?
আহ সেইটো মানে কি জানা সেইটো বুলি মানে সেই -সেই অকল ভাৰতীয় মানে মানুহক বুজাই আৰু মানে যি সকলে মানে ধৰ কৰ্ম সংস্থাপনৰ শিক্ষা হওক, ব্যৱসায় বা অন্য কাৰণত মানে বিদেশত গৈ মানে বসবাস কৰে আৰু।
আচ্ছা।
তেওঁলোকে মানে বহুতো বিদেশৰ নাগৰিক হলেও মানে গা মানে নিজৰ যিটো ভাৰতীয় সংস্কৃতি আৰু পৰম্পৰা যে সেই পৰম্পৰাটোৰ সৈতে মানে নিজৰ সংযোগটো বজাই ৰাখে আৰু।
অ, এনে ভাৰতীয় সকলে কেতিয়াৰ পৰা বিদেশলৈ যোৱা আৰম্ভ কৰিছিল?
সেইটো বস্তুটোটো বহুত আগৰ পৰা কৰছিল বৌহত তাতে আগৰ পৰা মানে ভাৰতীয়সকলে ভাৰতীয় যিবিলাক ব্যৱসায়সকল আছে তেওঁলোকৰ মানে ধৰ দক্ষিণ পূব এছিয়া
আৰব তাৰপিছত আফ্ৰিকালৈ মানে যাত্ৰা কৰিছিল আৰু -আৰু মানে উ প পনিৱেশিক যুগত মানে বহু ভাৰতীয়ক মানে চাহ -বাগিচা তে চেনিৰ খেত এতিয়া আৰু ৰেল- নিৰ্মাণৰ কামৰে মানে বিভিন্ন দেশলৈ যোৱা হৈছিল আৰু। আৰু স্বাধিনৰ পিছত মানে শিক্ষা হওক চিকিৎসা হওক প্ৰযুক্তি আৰু ব্যৱসায়ৰ প্ৰসাৰণনে মানে- মানে ব্যৱসায়টো বৃ বৃদ্ধিৰ বাবে আৰু এই আৰু মানে ভাৰতীয় লোকসকল মানে বিদেশলে গৈছিল আৰু বেছিকে।
এনে ভাৰতীয় সকল যায় কিয় বিদেশলে?
উম, কাৰণ তাতে আৰু মানে বিদেশত মানে ভাবে আৰু মানুহ বিলাকে উন্নত শিক্ষা ভাল চাকৰি বা ইনকামটো অলপ হাই হ'ল বা গৱেষণা হওক, ব্যৱসায় হওক বা জীৱন যাত্ৰাটো মানে অলপ উন্নত ত' হয় আন্তঃৰাষ্ট্ৰীয় সুযোগৰে মানে বহু মানুহখিনি বিদেশলৈ যায় আৰু।
অ, এনে কোন- কোন দেশত অধিক ভাৰতীয় আছে মানে বিদেশত?
অ, আমাৰ ভাৰতৰ উম, সেই সেইবিলাকত আছে য'ত মানে ধৰ আমেৰিকা
তাৰেপিছত কানাডা হওক, তাৰপিছত আৰব হওক চৌদি আৰব, অষ্ট্ৰেলিয়া, ছিংগাপুৰ, মাল এছিয়া, দক্ষিণ আফ্ৰিকা, মৰিছাছ, ফিজি, তাছত তৃণন্দাদ, তাৰ্তবাগ, নিউজিলেণ্ড তাৰপিছত ডুবাই তাৰে পিছত এইবিলাকত মানে আৰু বৃহৎ ভাৰতীয় সম্প্ৰদায় আছে তাৰমানে।
অ, এনে ভাৰতীয় প্ৰবাহীসকলে ভাৰতৰ অৰ্থনীতিত সহায় কেনকে কৰে?
সহায় কৰে মানে চাবি মানে তেওঁলোকে মানে বিদেশৰ পৰা যিটো ধন পঠিয়াই‌ তাৰ ধন যিটো ৰেমিটেঞ্চ পঠিয়াই তাৰ যাৰ ফলত মানে বহু পৰিণামে লাভ ৱান হয় আৰু আৰু এই ধৰণে মানে শিক্ষা হওক স্বাস্থ্য হওক ব্যৱসায় আৰু ঘৰ নিৰ্মাণত মানে হয়। কৰে আৰু আৰু লগতে যিটো বিদেশী, বিনিয়োগ আৰু ব্যৱসায়িক সম্পৰ্ক আছে সেইটো বৃদ্ধি কৰাটো মানে তেওঁলোকৰ ভূমিকা আছে আৰু
আচ্ছা আৰু শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদানতটো কি।
শিক্ষাৰ ক্ষেত্ৰত মানে যিবিলাক ভাৰতীয় বি বিজ্ঞানী আছে বা অধ্যয়াপক আছে আৰু গৱেষক আছে সেইবিলাক মানে বিশ্বৰ মানে আ খাৰী বিশ্ববিদ্যালয় আৰু যিবিলাক মানে গৱেষণা প্ৰতিষ্ঠান সেইবিলাক মানে গৱেষণা প্ৰতিষ্ঠানছে সেইবিলাক মানে কাম কৰি আছে আৰু আৰু তেওঁলোকে ধৰক নতুন জ্ঞান উদ্যাৱন আৰু প্ৰযুক্তিৰ বিকাশত মানে অৱদান আগবঢ়ায় আৰু
অ এনে আই টি খণ্ডত ভাৰতীয়সকল কিমান সফল,
ধৰ মানে বা য বহুতো ধৰ ভাৰতীয় অভিযন্ত্ৰা আৰু মানে যিবিলাক তথ্য প্ৰ প্ৰযুক্তিৰ বিষয়ষ, আছে সেইবিলাকে মানে বিশ্বৰ মানে ডাঙৰ ডাঙৰ কোম্পানীত মানে নেতৃত্ব দিছে আৰু তাৰ ধ চফটৱোৰ ডেভেলপমণ্ট হওক আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ চাইবাৰ চিকিউৰিটি, ক্লাউড কম্পিউটিং আৰু ডাটা চাইন্সত মানে তেওঁলোকৰ অৱদানটো মানে উল্লেখযোগ্য আৰু
আচ্ছা আচ্ছা, আৰু চিকিৎসা খণ্ডত ভাৰতীয়সকলৰ ভূমিকাটো কেনেকুৱা?
চিকিৎসা খণ্ডত মানে বিশ্বৰ মানে বহু দেশত মানে ভালকে চিকিৎসক হওক, নাৰ্ছ হওক বা ও ঔষধ বিজ্ঞানী বিলাক আৰু যিবিলাক স্বাস্থ্য কৰ্মী সেইবিলাক মানে স্বাস্থ্য কৰ্মী মানে স্বাস্থ্য হয় তাৰে সেইবিলাক স্বাস্থ্য, সেৱাত মানে উল্লেখযোগ্য ভূমিকা পালন,
অ আৰু ব্যৱসায়ত কেনে কোৱা হয় অকল।
আৰু ব্যৱসায়ীসকল ভ ব্যৱসায়ত ভাৰতীয় ক বহু ভাৰতৰ যিবিলাক মানে উদগী আছে সেইবিলাক মানে আন্তঃৰাষ্টীয় ব্যৱসায় হওক হোটেল হওক। খুচুৰা বাণিজ্য উৎপাদন হওক বেংকিং আৰু নতুন ষ্টাৰ্ট আপ, কঢ়ি তুলিছে আৰু মানে,
অ এই ভাৰতীয় সংস্কৃতিটো কেনেকে বিশ্ব লৈ গৈছে,
সেইটো মানে চ ভাৰতৰ যিটো মানে উৎসৱ হওক, তাৰপিছত যোগ হওক, তাত আয়ুৰ্বেদ হওক, বলীউড হওক, সংগীত হওক, নৃত্য হওক, খাদ্য ভাষা এইবিলাকৰ জৰিয়তে মানে ভাৰতীয় সংস্কৃতিটো মানে বিশ্বজুৰি মানে জনপ্ৰিয় হৈ গৈছে আৰু
অ আৰু বিদেশত ভাৰতীয় ভাষাৰ অৱস্থাতটো কেনেকুৱা।
বিদেশত মানে চা বিদেশত মানত হিন্দী হওক, তামিল হওক, পাঞ্জাৱী, গুজৰাটী তাত বাংলা। মালায়ালম, তেলেগু আৰু এই বহুতো ভাষা মানে বিদেশত বসবাস কৰা। ভাৰতীয় লোকসকলে মানে সংৰক্ষণ কৰি আহিছে আৰু মানে।
আচ্ছা প্ৰবাসৰ ফলত পৰিয়ালত কি প্ৰভাৱ পৰে।
প্ৰৱাসৰ ফলত মানে চা উন্নয় ইনকামটো অলপ হাই হয় আৰু মানে শিক্ষা লাভ হয় মানে। হালি খাত ওলাই গ'ল, তাৰে পিছত আ কেতিয়াবা মানে দীৰ্ঘ দীৰ্ঘদিন ধৰি মানে পৰিয়াল পৰা আঁতৰি থকাৰ মানসিক সমস্যাটো মানে সমস্যা হ'ব পাৰে আৰু মানে। মানে পৰিয়ালৰ পৰা আঁতৰি থাকবা লাগে ন যদি মানে ফেমি গোটেই ফেমিলি তাতে যায় তেতিয়া কথা নাই। যদি ধৰ মানে ধৰ অকল হাজবেণ্ড, টো বা ৱাইফটো হা মানে হাজবেণ্ড বা ৱাইফটো ইয়াতে থাকে, মানে ধৰ আৰু ৱাইফ টো আৰু মানে চলি পুলি ইয়াতে থাকে, বাকী হাজবেণ্ডটো তাতে থাকে তে তাৰ মানে অলপ নিজৰ অলপ প্ৰেছত থাকে বা ধৰ ৱাইফটো, ৱাইফটোৱে কাম কৰে হাজবেণ্ড আৰু ছোৱলী বিলাক এ তেনেকা তিতাই সেনেকা এটা প্ৰভাৱ পৰে আৰু
আচ্চা, এনে মানে যিবোৰে তোৰ বিদেশত গৈছে ভাৰতীয়। ইয়াতে মানে এনে কি কি সমস্যয়াৰ সন্মুখীন হয়।
তেওঁলোকে চা যোৱাৰ লগে লগে কিছুমান নতুন ভাষা শিকালে গাঁৱত বা নতুন সংস্কৃতি হওক তাৰে কিছুমান আইন থাকে বা জলবায়ু হওক চৰকাৰৰ চাকৰিৰ যিটো প্ৰতিযোগিতা, তাত বৈষম্য হওক বা একাকৃত্ব আৰু মানে পৰিয়ালৰ পৰা মানে দূৰত্ ত্বৰ পৰা দূৰত্ব থাকে আৰু এইবিলাক মানে চেলেঞ্জৰ সন্মুখীন হয় আৰু।
আচ্ছা এনে ভাৰতে প্ৰবাহী সমাজৰ পৰা কি লাভ কৰে?
উম তাত ধন লাভ কৰে, তাত নতুন প্ৰযুক্তি, তাৰ পিছত গৱেষণা হওক, বিনিয়োগ হওক, আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক, পৰ্যটন, ত ব্যৱসায়িক সহযোগিতা, আৰু আৰু মানে বিশ্বত মানে ভাৰতৰ সুনামটো বৃদ্ধি হয় আৰু।
অ এনে চৰকাৰে প্ৰবাসী ভাৰতীয়সকলৰ বাবে কি কৰে?
তেওঁলোকে ধৰ যিটো কূটনৃত্য কুটনৈতিক সহায় বা আবাসৰ জৰিয়তে সেৱা কৰা, তাত বিনিয়োগৰ সুযোগ, সাংস্কৃতিৰ সংযোগ, তাত কিছুমান অনু স্থান আৰু মানে জৰুৰীকালীন সহায়টো আগবঢ়াই আৰু মানে।
অ আৰু আমাৰ যুৱকসকলে এই বিষয়ৰ পৰা কি শিকিব পাৰে?
শিকবা মানে চা যিটো বিশ্বব্যাপী প্ৰতিযোগিতাৰ বাবে দক্ষতা হওক, অথাৎ ভাষা জ্ঞান হওক, প্ৰযুক্তিগত শি ক্ষা, সততা, কঠোৰ পৰিশ্ৰম, তাত সাংস্কৃতিক মূল্যবোধ এইবিলাক মানে বজাই ৰখাৰ মানে শিক্ষাটো ল'বা পাৰে আৰু মানে
চানে অসমৰ বহুত মানুহ বিদেশত আছে নেকি?
আছে আছে কাৰণ চবে অসমত বহু শিক্ষাৰ্থী হওক অভিযন্ত্ৰা তাত চিকিৎসক, গৱেষক, আই টি আই, বিশেষজ্ঞ বা যিবিলাক মানে উদ্যোগী আছে সেইবিলাক মানে বিশ্বৰকাৰণে বিভিন্ন দেশত মানে সফলভাৱে কাম কৰি আছে আৰু আৰু যিটো অসমৰ মানে অসম সংস্কৃতিটো মানে বিশ্বত মানে পৰিচিত কৰি দিছে আৰু মানে।
আচ্চা। মানে ভৱিষ্যতে ভাৰতীয় প্ৰবাহী সমাজৰ ভূমিকাটো কেনেকুৱা হব?
বা সেইয়া হব, মানে চবে যদি বিশ্বায়ন হওক বা ডিজিটেল অৰ্থনীতি আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, স্বাস্থ্য সেৱা, শিক্ষা, তাত গৱেষণাৰ ক্ষেত্ৰত এইবিলাক সমানে তেওঁলোকৰ ভূমিকা আৰু মানে অধিক গুৰুত্বপূৰ্ণ হ'ব আৰু।
অ অ এনে সাধাৰণ শিক্ষাৰ্থী হিচাপ পে মানে যোনবোৰে শিকিব খোজে এই বিষয়টোত সিহঁতে কি শিকিব পাৰে?
অ মানে কি মানে চাবি কি কি শিকিব পাৰো মানে ভাষা গ্ৰহণ, ভাষা শিক্ষা গ্ৰহণ তাৰপিছত নতুন দক্ষতা
তাত ইংৰাজী আৰু মানে অন্য ভাষা আয়ত্ব কৰা তাত নিজৰ সংস্কৃতিৰ মানে প্ৰতি মানে গৌৰৱ অনুভৱ কৰা বিশ্বৰ সৈতে মানে সহযোগিতা কৰা এইবিলাক আৰু এইবিলাক এইবিলাক মানসিকতা মানে গঢ়ি তুলিব আৰু
আচ্ছা বাকি ৰাইজ চিকিমৰ পৰা আহিছা আৰু ক'ৰবাত জৱা নাই
ছিকিমৰ পৰা অহাৰ পিছত মই সেইত গেছো
উম
এ বেছি দূৰত যোৱা নাই মানে শ্বিলং চাইদ গৈছিলো আৰু
শ্বিলং গৈছা?
শ্বিলং গৈছো তাৰ পিছত দেল্হী গৈছিলো মুম্বাই গৈছ
অ